হয়, শুনিছাঁ‌ নে?
শুনিছোঁ‌, কি কৰি আছা?
অ', মই এই আছো ৰ'বা ঘৰতে বৰষুণ দি আছে আমাৰ ইয়াত। বহুত বৰষুণ দিছে মানে, গৰমটো অকমান কমিছে বাৰু এইকাৰণে।
অ', অ', গৰম মানে আছে তেনেকুৱা গৰম।
হয়।
জোৰত দিছে নেকি বৰষুণ?
বৰষুণতো আহিছে বাৰু অকণমান জোৰত অ'।
অ', আমাৰ ইয়াত দিয়া নাই ৰ'বা এতিয়া।
অ'।
তেনেকে দিয়া নাই এতিয়া।
হয়, হয়।
বাকী কি কৰি আছা এতিয়া?
এতিয়া তাকে এনেই আছিলো, বৰষুণ মানে দি আছে যিহেতু চাহ খাই আছিলো আৰু, চাহ খোৱা হ'ল।
অ'-অ'। অ', মইয়ো খালো ৰ'বা, অলপ গাখীৰে খালো।
অ'-অ'।
গাখীৰৰ লগত খাই দিলো অলপ, বিস্কুট খাই দিলো চাহ হোৱা নাই আৰু এতিয়া।
অ'। কি বিষয়ে আলোচনা কৰিম ভাবিছিলা আজি?
বিষয় মানে আজি কি বিষয়ে পাতিম তাকেতো মানে আজি তোমাৰ আমি হেৰিৰ ওপৰত পাতিব পাৰো আজি, ই ভিৰ ওপৰত।
অ', ইভি গাড়ী, হয়, হয়। ধুনীয়া-ধুনীয়া ভাল তুমি বিষয় এটা কথা আজি ক'লা মানে আজিৰ দিনতটো মানে চাৰিওফালে লাহে লাহে ই ভি গাড়ী এটা সময়তটো হৈয়ে যাব কিন্তু ইতিমধ্যে বহুত ইভি গাৰী নতুনকৈ কিনিছে মানে মানুহবোৰে, আমাৰ ইয়াতে দেখা পাইছো। চাৰ্জত তেওঁলোকে চাৰ্জ দিয়ে আৰু চলাই, ভালে এক প্ৰকাৰে ক'ব গ'লে নহ'লে আজিকালি চোৱা ইমান ডিজেল, পেট্ৰলৰ দাম বাঢ়ি গৈছে গতিকে সেই হিচাপেতো ভালেই বাৰু ইভি গাড়ী বোৰ। মানে খৰচটো কম।
খৰচ কমতে হয় আৰু তোমাৰ হেৰিতো কম, তাৰ তোমাৰ তাৰে পিছত মানে হেৰিটো কম, প্ৰদূষণটো কম।
অ'-অ' প্ৰদূষণতো একেবাৰে নহয়, খুব ভাল কথা এই কিন্তু আজি এতিয়া মই ইভি গাড়ী আমি আলোচনা কৰাৰ আগত এটা কথা মই তাক ক'ব বিচাৰিছোঁ‌। এই যে আমাৰ এতিয়া ধৰা যিবোৰি ডিজেল, পেট্ৰলৰ গাড়ী আছে সেইবিলাক এতিয়া মানে ইথানল যে আহিছে, ইথানল অহাৰ পিছত কিন্তু বহুত মানে সমস্যাৰ সৃষ্টি হৈছে কিন্তু।
অ', এতিয়া মই শুনিছো ৰ'বা মই, মই শুনি আছো এতিয়া নিউজ বিলাকতো শুনি আছো আৰু কবাত কানি শুই আছো।
এতিয়া সামাজিক মাধ্যমতো মানে বহুতে দি আছে বোলে, ইমান দাম এজন মানুহে মানে হাল্লা কৰি কৈছে বোলে চল্লিশ লাখ টকাৰ ফ-ফৰচুনাৰ কিনিছো, তয়েটাৰ, এতিয়া এখন গাড়ী মোৰ এই ইথানলৰ কাৰণে মোৰ গাড়ীখনেই বেয়া হৈ গ'ল। এতিয়া তেওঁ মানে বহুত খং উঠিছে তেওঁ এনেকে ভিডিঅ' বনাই দিছিল আৰু ময়ো মানে কি নিজে প্ৰমাণ পাইছো মানে এই যেতিয়া মই এই উম, ই টুৱেণ্টি পেট্ৰল ভৰাও, মানে মোৰ গাড়ীখন মানে ভালদৰে আগৰ নিচিনা মাইলেজ নাপাওঁ, আগৰ নিচিনা পাৱাৰ নাপাওঁ সেনেকুৱা হয় কিবা।
অ, মানে এ মই আজি হল তি দুদিন মান তোমাৰ ড্ৰাইভাৰ এজনে কৈছিল মানে বোলে গুৱাহাটীত বোলে সিদিনা নশ টকাৰ কিবা নশ ন আঠশ টকাৰ কিবা এক হেজাৰ টকাত এনে বোলে পাঁচশ ছয়শ টকাতে হয় মানে, তিনিশ চাৰিশ টকাৰ বেছি তেল গৈছে।
অ',
মানে তেলটো বেছি গৈছে মানে আৰু
হয়।
মাইলেজটো কম দিয়ে মানে তোমাৰ।
অ', অ', অ', অ', এতাকে ইথানল মিহলি কৰা মানে এনেকুৱা দেৱালী একদম বেয়া মানে গাড়ী আৰু এতিয়া ধৰা চব গাড়ীটো ই টুৱেণ্টি কমফৰ্টেবল নহয় মানে। ই টুৱেণ্টি দুহেজাৰ তেইশৰ পিছতে ই টুৱেণ্টি টো আহিছে। তেইশৰ পিছত, গাড়ী বিলাক যে আহিছে সবিলাক মানে ই টুৱেণ্টি। তাৰ আগৰ গাড়ী বিলাক যদি তুমি ই টুৱেণ্টি ভৰোৱা নহয় তেতিয়া মানে গাড়ীৰ মানে তোমাৰ একদম বেয়া হৈ যাব আৰু ডেমেজ হব।
মানে এতিয়া নতুনকে আহাবিলাক চব ইটুৱেণ্টি আৰু।
অ', এতিয়া এইবিলাক ই টুৱেণ্টি আহিছে, এতিয়া নতুন গাড়ী যিবিলাক ওলাইছে।
হয়-হয় ই টুৱেণ্টি এটাত মানে কি পাই মানে কি তাত।
তাতে মানে অ', ইথানল বিশ পাৰ্চেন্ট ইথানল মানে পেট্ৰলত মিহল কৰি মিহলি কৰি বিক্ৰী কৰে কিন্তু সেই ইখা নলটো মানে কুঁহিয়াৰপৰা পৰা বনোৱা হয় যিহেতু। এটো মানে এই বিশ পাৰ্চেণ্ট ইথানল দিয়াত পকাৰ পৰা বোলে মানে প্ৰদূষণটো বোলে কম হয়। এতিয়া মানে নৰ্মেল হয়, তুমি সাধাৰণ পেট্ৰল জ্বলালে মানে যি পুৰালে যিখিনি মানে প্ৰদূৰণ সৃষ্টি হ'ল তাতকে মানে এইটো ইফালৰ মিহলি কৰা পেট্ৰলটো ব্যৱহাৰ কৰিলে বোলে প্ৰদূষণ কম হয়, কিন্তু এইখিনিতে মই এটা কথা কব বিচাৰিচো? এই তুমি হয়তো দেখিছা সামাজিক মাধ্যমত মানে এজন সাংবাদিকে বাহিৰৰ সাংবাদিক এজনে এই আমাৰ এই যে এইখিনি তোমাৰ শ্বিলঙৰ ফালে যে যায় মেঘালয়ৰ ফালে বৰ্নিহাট,
হয়।
ইথানলৰ, তাতে কিন্তু বহুত প্ৰদূৰণ সৃষ্টি হৈছে। তাৰে মানুহৰ মানে বহুতখিনি মানে বেমাৰ, আজাৰ কেঞ্চাৰ পৰ্যন্ত হৈছে আৰু মানে গছ, গছনি বিলাকতো মানে কিবা এই আঠালেতিয়া এটা পদাৰ্থ মানে লাগি ধৰিছে এই ইথানল প্ৰকল্পটোৰ পৰা। তুমি হৈটো দেখিছা।
মানে ইথানল মই শুনি আছো তোমাৰ এই সেইটো আমাৰ তোমাৰ এজন আমাৰ যোনটো আমাৰ এই পৰিবন মানে, কি এইটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপত। মিনিষ্টাৰ মানে চেন্ট্ৰেল মিনিষ্টাৰ। তেখেতে কৈছে মানে একো বোলে ক্ষতি নহয় আৰু। অ', নতিন গডকাৰী মানে অ', হয় মানে তেখেত তেওঁ কৰিছে মানে যি একো অসুবিধা নহয় এইবিলাকত ভাল মিছা। মিছা কথা আৰু প্ৰমাণ দিব দিছে মানে যদি প্ৰমাণ দি দিব পাৰে বন্ধ কৰী মানে যি, গাড়ী বেয়া হ'ব বুলি কিবা প্ৰমাণ দিব পাৰিলে।
হয়, হয়, এতিয়া তেখেতেতো কব এই মানে এতিয়া তেখেতে। কৈছে কিন্তু, এতিয়া আমি সকলো সৰ্বসাধাৰণ ৰাইজে ভুগি আছোঁ আৰু তেওঁলোকে মানে কৈছে যে এইটো বোলে আমি পৰীক্ষামূলক ভাৱে মানে আমি কৰিহে আছোঁ বোলে। ইয়াৰ পিছত বোলে ই এইটি, ফাইভ ওলাব এইটি ফাইভ শতাংশ ইথানল হে। পৰীক্ষামূলক ভাৱে কি আমাৰ জনসাধাৰণৰ গাড়ীবোৰতহে কৰিব পাৰিছে নেকি। তেওঁলোকে নিজৰে কৰি থাকক পৰীক্ষা কৰি থাকক। কিন্তু, আমাৰ পৰীক্ষাৰ নামত যদি এতিয়া আমাৰ গাড়ী বোলে যদি এতিয়া বেয়া হয়। এতিয়া সেইটোতো ভাল কথা হোৱা নাই হয়নে, নহয়।
নাই, নাই হোৱা নাই।
উম'।
আৰু মই কিছু মানে তোমাৰ হেৰি বলে, কি বুলি কয় এইটো। অ', তেওঁৰ ল'ৰাৰ ভিতৰত দুটা মানে এ কিবা ইণ্ডা ইথানল ইণ্ডাষ্ট্ৰী। কিবা মানে হেৰি খোলিছে নিজাব এই যোন গ কাঢ়িছে তোমাৰ। মানে তেওঁৰ লৰা কেইটাই
মই শুনিছোঁ।
হয়
উম উম
তেনেকুৱাই মানে সিহঁতে বোলে কোৱা।
মানে এই ই ভি গাড়ী বিলাক কিন্তু আহাৰ পিছত এ মানে এই এতিয়া পেট পেট্ৰল ডিজেলৰটো টো মূল্য বৃদ্ধি হৈ আছে। ইথানল অহাৰ পিছততো দামবোৰ কমা নাই। দাম বিলাকটো টো এই আগৰ দৰে বা আগতকৈ ব বঢ়াইছেহে। এতিয়া তোমাৰ কিবা এশ দুই টকা নে তিনি চাৰি টকা মানলৈকে গৈছিল। পেট্ৰল আগতে আমি আহ আমাৰ দেউতাহঁতে কোৱা মনত আছে ত্ৰিশ টকাৰ পেট্ৰল ভৰাই বোলে প্ৰায় গোটেইখন গাওঁ ঘূৰিছিল সেই তেনেকুৱা নিচিনা কথা। ক'ত ত্ৰিশ টকা আজি কিমান বাঢ়ি গ'ল চোৱাচোন।
তাকেটো এতিয়া মানে কি হৈছে মানে তোমাৰ কিন্তু এইটো চৰকাৰে অলপ চাব লাগে মানে তোমাৰ চেণ্ট্ৰেল চৰকাৰে অলপ আমাৰ হেৰি কৰিব লাগে এই আমাৰ প্ৰধানমন্ত্ৰী হওঁক অলপ লাগে বিষয়টো মানে সিহঁতে মানে সিহঁতৰ পৰাইটো চেণ্ট্ৰেল ট্ৰলৰ পৰাই হেৰি হৈছে বস্তুটো এজন মানুহ অকলে কৰিব নোৱাৰেটো। মানে গোটেই হেৰি বিলাকেই আছে জৰিত মানে তাৰে অনুবাদনটো কৰিছে সেইকাৰণে অলপ হে চাব লাগে অলপ। বস্তুটো ভাল নে বেয়া অলপ হেৰি কৰি চাব লাগে। এনে হেৰিটো লাভ আছে কেইদিনমান তোমাৰ মোৰ হিচাপত চৰকাৰৰ বেছি লাভ আছে কিজানি ইথানলত
আছে আছে হয় হয় সেইবাবে তেওঁলোকে এনেকুৱা কৰি আছে নহ'লে এতিয়া প্ৰদূষণ ৰোধ কৰিবলৈ যাওঁতেচোন এতিয়া প্ৰদূষণে সৃষ্টি কৰি আছে। এই মই ক'লোয়েই তোমাক এই বৰ্নিহাটত যিমান প্ৰকল্প আছে তাৰ পৰাটো বহুত মানে প্ৰদূষণ সৃষ্টি সৃষ্টি হৈয়ে আছে তাতকে ইথানল নবনালে হ'ল যি যেনেকে আছে তেনেকে মানে ব্যৱহাৰ কৰি থাকিলে হ'ল। পেট্ৰল, ডিজেল শেষ হ'লে পিছত দেখা যাব। সেইটো এতিয়াতো এনে বোৰ হৈয়ে আছে লাহে-লাহে।
হয়। তাকেইটো, মানেই হেৰি হৈছে বস্তু বিলাক ভাল হোৱা নাই আৰু মানে প্ৰায় মানুহে হেৰি কৰিছে এতিয়া মানে নালাগে বুলি কৈ আছোঁ, মানে বস্তুটো গাড়ী বিলাক বেয়া হৈ যাব।
অ, সেইটোৱে, এতিয়া ই ভি গাড়ী বিলাক ডেভ মাইলেজটো কমি গৈছে, আমি নিজেই প্ৰমাণ পাইছোঁ মানে। গাড়ীবোৰ মানে এইবোৰ মিচ মাৰা হয়। ষ্টাৰ্ট নহয় ভালদৰে, এনেকুৱা বহুখিনি সমস্যা হৈছে। এতিয়া ধৰা এজন-দুজন জনে ক'লে বাৰু মানি ল'ব পাৰি। এতিয়া সকলোৰে সমস্যা হৈছে। সকলোৱে কৈছে, গতিকে চৰকাৰে সেইটো ক'লে নহ'ব নহয়। উম।
এতিয়া এই ই ভি গাড়ীবিলাকে ভাল হ'ল, মানে তোমাৰ চাব গ'লে, কাৰেণ্টত চলোৱাবিলাকে ভাল আৰু।
অ, অ, ই ভি ষ্টেচন কিছুমান বনাই দিব লাগে নতুনকৈ। য'ত ধৰা
আৰু ইথানেল হয়, হয়, মানে ইথানেলটো চৰকাৰে কিয় ব্যৱহাৰ কৰিছে, মোৰ এটা অনুমান মানে এতিয়া মানে তেল আনিব লাগিলে ৰাছিয়া হওঁক, তাৰপিছত আমাৰ ইৰাণ এইবিলাকৰ, এইবিলাকৰ পৰা আনিব লগা হৈছিলে। এতিয়া তাৰ মানে নিজেই মানে ইথানেলে দি কৰিব আৰু, নিজৰ উৎপাদন মানে।
অ, অ, অ, তেতিয়া মানে কমকে আনিলে হৈ যাব, আমাৰ ইথানল মিহলাই দিব। ধৰাতে, অ, অ। মানে এশ ধৰা, উদাহৰণস্বৰূপে ক'লো মই এশ লিটাৰ আনিল এশ লিটাৰত ইথানল মিহলাই দিলে এই মিহলাই পিছত ধৰা কৰিলে এশ পঞ্চাশ মান কৰি দিলে, এনেকে এইখিনি লাভ হ'ল চৰকাৰৰ।
হয় বাৰু! আৰু ইহঁতৰ পৰা মানে চৰকাৰেও বেছি পালে এতিয়া।
হয়, হয়, অ।
তেনেকুৱাই, সেইকাৰণে কৰিছে এইবিলাক মানে, মানে আৰু পিছলৈকে পাৰিলেতো গোটেই খিনি ইথানলে কৰিব পাৰিলে কিজানি!
উম, উম।
অলপ কিবা, কিবা হয়, এইটো কিন্তু হেৰি হোৱা নাই, মানুহ বিলাকে অলপ চবেই কৈ আছে এতিয়া নিজে হেৰি পাইছো, অ, মাইলেজ কম দিয়ে আৰু এতিয়া।
অ তো, বহু খিনি সমস্যাৰ সৃষ্টি হৈছে।
হয়, সিদিনা মই লগৰ এটাক লৈ গৈছিলো তাক ক'লো কিমান তেল ভৰাব লাগিব। সি ক'লে ই, তিনিশ টকা, আগতে দুইশ টকাৰ হ'লেও হৈছিলে, এতিয়া তিনিশ টকাৰ লাগিব। মাইলেজটো কম দিয়া হৈছে ইথানেল হেৰি হোৱাৰ পৰাই।
অ, অ, বহুত সম স্যা হৈছে এতিয়া, এতিয়া এই যে ভাড়া মাৰা অটৰ ড্ৰাইভৰ বিলাকৰতো গাড়ী চালক বিলাকৰ বহুত সমস্যা হৈছে, এতিয়া বেছিকৈ তেলটো ভৰাইগে উপাৰ্জনটো সিমান নহয়।
হয়, হয়।
উম।
ঠিক আছে দিয়া ৰাখিছো আজি, কথা পাতি ভালে লাগিল তোমাৰ লগত।
থেংক ইউ।